অ।
অঁ কুলদীপ
অঁ, কি খবৰ।
আছোঁ দে, ঠিকে আছোঁ তোৰ ক।
স
অঁ, আজি মনত পৰিল
নে, বহুত দিন নে কামত বিজি।
অঁ তই তো কাম আৰম্ভ কৰিলি ন, বাকী এতিয়া কি এইটো কামেই মানে কি হেৰি কৰি আছ গ কে
অঁ সেইটো কামেই কৰি আছো এতিয়া বৰ্তমান। সেইটো ফুল টাইমটো হোৱা নাই। পাৰমানেন্ট হোৱা নাই, কিন্তু কৰি আছোঁ আৰু।
অ অ ইণ্টাৰ্ণশ্বিপে ন এইটো, ঠিকে আছে ঠিক আছে ইণ্টাৰ্ণশ্বিপৰ পিছত চাকৰি লাগি যায় আৰু। কথা নাই আৰু অনলাইনত ধুনীয়াকৈ কৰিব পাৰিবি ঘৰত বহিবই আৰু কি লাগে আৰু ক'তো যাব নালাগে ঘৰত বহি বহি।
তাকে আৰু তোৰ কিছু দিছে কাম।
কচিং চলি আছে এতিয়া। ৰাতি বা উঠি ৰাতিপুৱা কেতিয়াবা থাকে কচিং। প্ৰাইভেট কোচিং থাকিলে কৰো নহ'লে দি নটো আমাৰ যোৱা নহয় য়ে
জিমটো যোবা নহয় ৰাতি পুৱা থাকে অন্যটো
ৰাতিপুৱা থাকে কেতিয়াবা
অহ
কৰো সেই ঘৰৰে দাম্বোল চাম্বল আছে‌ পোছাক ইকুৱেডৰ মাৰি অ দাম্বল দি বাইছেপ বাইছেপখিনি এক্সাৰচাইজ কৰো যিখিনি বেছিক আৰু ফিট হৈ থাকিব কাৰণে সেইখিনি কৰোঁ কৰি ফেলে আৰু গাপ গা ধুই পেলে বেকফাষ্ট চেকফাষ্ট কৰিপেলে চিনেমা চালোঁ অলপ
অ মানে ৰাতিপুৱা প্ৰাইভেট থাকে
অহ প্ৰাইভেট থাকে মাজে মাজে
অহ আৰু গধূলি তোৰ সেয়া থাকে চাৰিটাৰ চাৰিটাৰ পৰা
পাঁচটাৰ পৰা চাৰে আঠটালৈ থাকো
সেইকাৰণে তোৰ ৰাতিপুৱা ৰাতিপুৱা থাকি গ'ল নোহ থিমটো নহ'লে তো জিমটো ল'ব পাৰলো হয় ৰাতিপুৱা কচ্ছিংটোত
তাকেতো অ আমাৰ আৰু এইজনো নোৱাৰে ন তাৰো অফিচ থাকে তাৰো অফিচ থাকে গতিকে মই তাক কৈছো বোলে আবেলি আবেলি মোৰ নিমিলে
অ হ'ব আৰু তোৰ হেৰি ঘৰতে তোৰ অলপ চলপ কিবা কিবি কৰি
ঘৰতে কৰি কৰি থাকিব পাৰি মানে ধুনীয়াকৈ হৈ যায় একো হেৰি নাই টেনচন নাই ঘৰতে কাৰণ শিকিছোঁ যিহেতু আমাৰ কথা নাই ন আমিটো জিমত শিকিলোঁ ধুনীয়াকে আমি কিবা এক্ত একবছৰ মাৰিছো একেলগে একবছৰত আমি ধুনীয়াকে শিকিছো ভালেখিনি শিকিছো
ঘৰত অলপ চলপ মাৰি থাকিলে এনে ফিট থাকিলে হ'ল আৰু
ফিট থাকিব লাগে মেইন কথাটো ফিট থাকিব লাগে ফিট থাকিলে বেমাৰ আজাৰ নোহোৱাকে ফিট হৈ থাকিলে হল
অকে কামটো চলিতো থাকে দিনত চলে তোৰ ছটা হেৰি চাৰে প পাঁচটা মানলৈ চলে আৰু পাঁচটা চাৰে পাঁচটা।
আচ্ছা, আচ্ছা। বাকী এইবিলাক মাথা মৰা নাই একো। চৰকাৰী পৰীক্ষা।
চৰকাৰী পৰীক্ষাৰ কাৰণে তোৰ, হেৰি ওলোৱা নাই। হ'লে, ওলালে দিম। এডিয়াৰী চেডিয়াৰী বা এনেকুৱা, ওলোৱা নাই। ওলালে দিম আৰু। অ', এডিয়াৰী এডিয়াৰী তয়ো দিব পাৰ, ফৰ্থ গ্ৰেড টুৱেলভ পাছ ।
দিচ চাওঁ। টো ইমান টান নহয় এৰিতে ৰে ৰেলৱে প পৰীক্ষাত সিমান হেৰি নহয় টান নহয় ৰেলৱেত বহুত হেৰি থাকে
এতিয়াতো পায়ইও ন বহুতে পায়ো বহুত বো
পায়ও বহত
গোটেই পায়
এডিয়েত পায় বহুতে ৰেলৱেত বহুত মানে নিগেটিভ হেৰি থাকে তো তাতে দিগদাৰী হৈ যায় মানে বহুত প্ৰিপৰেচন মানে বহুত কৰিব লাগে বহুত বছৰ মানে কষ্ট কৰি কৰি কৰি কৰি পায় বহুতে চবেই নাপায় ন এশটাৰ ভিতৰত দহটা পাব পোন্ধৰটা পাব
অ আৰু তোৰ সেয়াও কৰিব লাগে কি কয় তোৰ বহুত সময় দিব লাগে
বহুত সময় দিব লাগিব অ বহুত সময় দিব লাগিব এডিআৰইত ইমান সময় নিদিলেও এশটাৰ ভিতৰত সত্তৰটা হ'লে পাব
অ পায় অ পায় অ
টা ভাল বাকি আমি কত তো ফুৰিবও যোৱা নাই ন বহুত দিন
অ এইটো কিবা এটা কৰিব লাগিব ৰ অলপমান সময় সময় পালে ডে টু ডে লাইফত ডে টু ডে লাইফত সময় পালে তো সেইটো মেনেজ কৰিব লাগিব ফুৰাটো বাকী তোৰ বাকী তোৰ কাম চামটো ঠিকে চলি আছে
কাম চাম চলি আছে ঠিকে কাম ঠিকে চলি আছে ক চলি আছে কিন্তু আৰু কিমান আৰু মানে কচিং কৰাই কৰাই বৰ লাগি যায় এটা সময়ত মানে তিনি বছৰ হ'লতো কচিং কৰাই কৰাই মানে এতিয়া এলাহ এটা লাগি যায় আৰু
শুনালৈকে অ মানে হেৰি টাইপ কাম লাগে মানে বহি থকা টাইপ আা
মানে এলা মানে এটা বস্তু কে দিও কচিং গল'লো বাচ্ছাখিনিক মাতিলোঁ বাচ্ছাখিনিক খিনিক দৌৰিব দিলো বাচ্ছাখিনিক বল ফিট কৰিলো এ খেলিলো তৰ লগত সেই আৰু এটা বস্তু চুকীয়া
তোৰ হেৰি কি কয় ইয়াত যে যাও তাতে যে যাও তাতে তোৰ বাচ্ছাকো শিকাব লাগে নেকি নে তোৰ ডাঙৰ মানুহ থাকে
অ ডাঙৰ মানুহ থাকে
উম
ডাঙৰ মানুহ থাকে এ ডাঙৰ মানু কাৰণে অফিচাৰ
অ
সিহঁতৰ লগত অলপ খেলিব লাগে, সিহঁতক শিকাব লাগে যোনবিলাক মানে নাজানে ৰেকেট চেকেট ধৰিবানে।
আহ অ আহ অ
সেইবেলি সেইবোৰক শিকালোঁ খেলাই দিলোঁ আহে অলপ মানে নেল আৰু এনে
েম দে অলপমান চিনাকি দিনাকিও বাঢ়ে তেতিয়াহলে চিনাকি বাঢে মানে সেইবোৰত। সেইবোৰতো অফিচিয়েল লেভেল মানুহ ন? অ'। এনে কিবা এটা। কেতিয়াবা ফিউচাৰত কেতিয়াবা ৰিফাইনাৰীতে এ মানে তাতে য'ত কদি আছা, তাতে মাথা মাৰিব পাৰিবি।
অ', তাতে পাদি, কিন্তু মানে বহুত এ ৰিলেছ চনটো ভাল হ'ব লাগিব, ইহটৰ লগত। ৰিলেশ্যনটো ভাল হ'ব কান নে মানে, ক্লাবতে ধুনীয়াকে বহুত, দুই তিনি বছৰ কাম কৰা পিছত এটা এজন অফিচাৰ লগত যেতিয়া ভাল, এটা ৰেলেছ চন হৈ যাব। সম্পৰ্কটো ইম-ইম্পৰ্টেণ্ট অ'। সম্পৰ্কটো ভাল হ'লে। তেতিয়াহ'লে মানে চিন্তা নাই আৰু।
অ'
ফাল্পৰ্বতাপ মানে বনাব পাৰিলে! তিয়া চিন্তা নাই। কিন্তু, সেইটো চেষ্টা কৰি আছো। এতিয়াতো জাষ্ট মানে মোৰ
কৰি চা। তিনিমাহ। অ' সেইটো টাইম লাগিব।
নহ সময় লাগিব, সময় লাগিব, এইটো, যথেষ্ট। চম লাগিব। আমাৰ আকৌ সি ৰি, ধ্ৰুপদক মই ফোন কৰিছিলো।
অ'
সি আকৌ হেৰি কি বুলি কয়, ক'তো ফুৰিব নাযায় বোলে। মই ফুৰিব যোৱা কথাটো ক'লো
অ'
অ' বোলে ক'তো ক'তো আমি যোৱাই নাই বহুত দিন হ'ল আমি গোটেইকেইত টা, ব্যস্ত হৈ থাকো কামত, তোৰ কথাটো ক'লো সিও ব্যস্ত। তই থাকে। আমাৰ ই, ই আৰু ইও ব্যস্ত হৈ থাকে, মইও ব্যস্ত হৈ থাকোঁ।
অ'।
গোটেই কেইটা ব্যস্ত হৈ থাকে, তই আমি গোটেই কেইটা আমি চাৰিজনেই যাওঁ ধুনীয়াকে ক'ৰবাত ফুৰি আহোঁ ই আকৌ নাযায়। কৈছো যে মই মানে অফিচটো বাদ দিম, মই কৈছো অফিচকৈ বাদ দিয়। অফিচতটো বাদ দিব নালাগে ন, এতিয়া ক'তো পোৱা নাই যিহেতু।
অ' বৰ তোৰ মানে হেৰি কি কয়? তোৰ প্ৰাইভেট চাকৰিত তেনেকুৱাই, তোৰ মানে অলপমান কিবা ইফাল সিফাল হলে মানে কাটি দিয়ে।
অ' সেইটো সেইটো হয় কিন্তু, কিন্তু তথাপিও মানে কৰি থাকিব লাগে ন। অলপ কষ্টই কৰিব লাগে। কাৰণ যিহেতু পোৱা নাই।
প্ৰাইভেট চাকৰি মানে? প্ৰাইভেট চাকৰিতো তেনেকুৱাই হব। গভমেন্ত চ চাকৰিৰ নিচিনা সুবিধা নাপায় ন, প্ৰাইভেট
সেইটোতো নাপায় বাৰু সেইটো নাপায় সেইতো টো নাপায় বাৰু সেইতো নাপায়। উপায় নাই কিন্তু তথাপিও? কিন্তু কি কৰিবি আৰু উপায়তটো নাই গভৰমেণ্ট চাকৰিতো চৰকাৰী বস্তুতটো পাবৰ কা
চৰকাৰী ভাগ্য় লাগিব তোৰ আৰু তোৰ কি মানে পৰীক্ষা দিয়ে প'ষ্ট কেইটামান ওলাই ত' সেইটো সেইটোও কথা আছে
পষ্টৰ কথা আছে অ পষ্ট কিমান কম ওলাই আৰু কিমানে এপ্লাই কৰে
আহ
কিমান ল'ৰা ছোৱালী মানে আমাৰ অসমত কিমান আছে ভাৰত ত নকওঁ অসমতে কিমান আছে
ভাল তাই কেত আহ এক লাখত লাখত আহিব আহ দুই তিনি লাখত তোৰ তোৰ হেৰি কি কয় ইয়াৰে যোনবোৰ ষ্টেটৰ এক্জাম আছে ষ্টেটৰ এক্জামবোৰতে কিমান মানুহ হয় আৰু চেন্ট্ৰেলৰ বৰ্তটো নো হয়
উম হম একদম মানে একদম মানে অশান্তি হৈছে নিবনুৱা ইমান হৈছে
বহুতেই গৈছে আৰু
কিবাকে এটা মানে পাই গলে আছে চিন্তা নাই আৰু এতিয়া মানে জীৱনৰ আৰু চিন্তা নাই
অ বাকীতো বাকীত হেৰি কি কয় গা চাটিচে আছে
ঠিকে আছে ঠিকে আছে এই গৰম বহুত গৰমত মানে একদম মানে ৰাতি দিনটো মানে ৰাতিপুৱা উঠিয়ে যি সূৰ্যৰ পোহৰ দেখা পোৱা হয়
অ ওলাবই মন নাই তথাপিও তোৰ অসমত অসমত হ'লেও অলপ চলপ ভাল কিন্তু ত ডেইেলি চেলিতটো বহুত
বাপ্ৰেবাপ বাপ্রেবাপ দিল্লীটো এতিয়া কোনে যায়
থটি ফাইভ মান হৈ গৈছে
ফৰ্টি ফাইভ মানে একদম পুৰা তাতে আৰু মানে বহুত
বহুত দিগদাৰি অ'। অ', সেইটোৱে। ইমান গৰমত এ চি নোহোৱাকে তাতে থাকিব নোৱাৰেটো। চবৰে
এ চি নোহাকৈেয়ে টো থাকিব নোৱাৰি। একদম।
আমাৰ অসমতে এনেকুৱা অৱস্থা। বহুত কেইদিন মান
অসমতে অ'। আমাৰ অসমতে কেনেকুৱা। মই তাৰে এজন অফিচাৰে, মোক আহি পেলাই কৈছে। এই বোলে অসমতো ধুনীয়া ৱে দাল। মানে বতৰটো ইমান বঢ়িয়া। তোমালোকৰ মইছো যে ছাৰ বৰ ৰ'দটো ইমান, আমাৰ কাৰণে বহুত খিনি। কিন্তু আমাৰটো উ তেখেতে কৈছে আমাৰতো দেলহিতটো মানে থাকিবই নোৱাৰি। ইমান মানে গৰম, পুৰি যায় একদম পুৰা!
টো বৰষুণতো দি আছে, এইকাৰণে মানুহবোৰ বাচি আছে আৰু অলপ।
হেতুৱে, হেটুৱে অ' বৰষুণৰ কাৰণে, উম।
টেম্পাৰেচাৰটো নামি আছে। মানে পতককে আহা নাই।
আৰু আজি কিন্তু হিউমিদিটি বহুত আছে। আজি ৰ'দটো মানে ভাল দিছিল। ত আৰু বৰষুণ আজি নাহে কিন এইটো হিচাবে, ৰাতি মানে অ', ৰাতি মানে আহিলে অলপ ভাল। টোপনিটো ভাল
অ', দুটা তিনটা, যায়, উম, বা কেতিয়াবা তিনটা বাজি যায়, অহ, দুটা তিনটা মানত। আহিব পাৰে। হয়। অ', অহ,
ফোন কৰা কাৰণে আৰু মাজে মাজে ফোন কৰি থাকিবি, সময় পালে ফোন কৰিবি, দেহ।